হেল্ল' হেল্ল' কি কৰিছা?
অঁ।
কি কৈছ?
আছো।
উম। মই এনে ওলাই আইছো এপাক, পইচা নাই। দোকানলৈ।
কিয়?
নিমখ খানিব যাওঁ। আৰু এনেই ঘৰ মাল ছাল আনিব আছে আনোগৈ।
কি খালি?
মই চাহ খালো। আব আছে আ ঐখাল
চিপ্ছ আইচক্ৰীম।
অকৌ বোলে ম'মো খাব গৈছ।
উম চও মমোজ
ত ত থাককা মানুহ নজ প
উম।
কি ম'ম খালে আজি।
চিকেন। চিলিন ম'ম' আৰু ককৰি ম'ম'।
অ' কেইটকা ললে। কেইটকা ললে হাণ্ড্ৰেড চাৰিশ টকা।
উম।
দাম আছে মানে নহ।
উম।
টষ্টো ভাল নে বেয়া
হাল বহুত টেষ্টি
টেষ্টো ভাল যদি পইচা দিব তাত নালাগে বাৰু
আৰু
ত আমি খাব গৈছিলো এলবাৰ্টোচ
উম
মৰ আছে নে ৰামনটো
হম
অকল অ মোক ক নথাকে পইচা পেলাই মাথা ভ আহি গৈছিলো মই এনেই পইচা ভাল টেষ্ট
ৰামায়ণ খাইছিলে ন
উম বহত বিয়া আছিলা
উম
উম ক কি কৰি আছ এটা কমলত গৰমত থাকে নাই
উম
নাই দিয়া
আচ্ছা মোৰ নাই নিন্দাঞ্চ ক মই গোতে মাডাল
উম
আচ্ছা
বা বায়েক ৰ লগত গৈ
আছে ঘৰতে তাইও সেই হ'ল পঢ়া এতিয়া এনে আছে ঘৰতে
কি কৰিব এতিয়া
এতিয়া পি এইচ ডি কৰিব
উম
উম তহতৰ বা কি হ'ল প সেই হল নে
অ
ও কৈ থাক না হেল্ল'
অ শেষ
অ কি কৰিব এতিয়া
ডিউটি কৰি আছে
মানে কি চাকৰি পালে।
অ প্ৰাইভেট
আচ্ছা কত সোমাইছা।
দুৰ্গা
তেজপুৰত ন
উম পৰুৱা হলে
অ ভালেই বাৰু অ মইও নাপাব মই কিব ক গৈছো ইণ্টাৰ্শিপ
কি কৰিব লাগে দে
তাত এয়া শিকি আছো আমি কিবা পাইথন কথা শিকি আছো। পাইথন চিনি পাৱ?
নাপাওঁ?
সে কটিং আও।
হুম?
কেই টকা হ'ল দাদা? তুমি তেইছ টকা হল, অ এই বাইশ টকা হ'ল। তিনি টকা পাম। অ মটন দিয়া। এই দোকানলৈ আহিছিলো, কথা কৈ আছো। অ দি দে। হেল্ল, পাইথন চিনি পোৱা?
নাপাওঁ।
এই মানে কিবা ক'ডিং কৰিব লাগে আৰু কোড বিলাক দিব লাগে, তাতে কিবা অংক চংক কৰিব পাৰি। সেইবিলাক কৰিব লাগে। ভৰাই দিয়াচোন আৰু সেয়া আৰু কিবা ডাটা কিবা ডাটা চটা কৰিব লাগে সেইবিলাক মানে কিবা, কিবা ডাটা বিলাক ধৰক কেনেকে, ষ্টৰ কৰিব পাৰি। বা কেনেকে ইউজ কৰিব পাৰি, এইয়া ধৰা ত‌ই হস্পিতালত কাম কৰ ন ত‌ই?
উম।
কেনেকা ধৰণৰ পেছেণ্ট আহি যায়?
উম।
আ নাম চাম লিখিব ডাটা টো লব লাগিব ন! বাকী কেনেকৈ টেষ্ট- কোৱা হব?
উম।
তেজখিনি কাৰ তাৰ কিলো ন এতে এই ত ডাটা বিলাক কেনেকে কিমান সময় মানে বেছি দিন ৰাখিব পাৰি,
উম।
এা বা এইটো ডাটা, সেইটো ডাটাদি মানে আৰু কি বেছিকে ইউজ কৰিব পাৰি ধৰ। তাৰ পৰা আমি চাব পাওঁ ন, এইটো মানুহৰ এইটো বেমাৰ হৈছে। সেই বেমাৰটোত কি ঔষধ দিব পাৰি।
তহ তহঁতে কি চাৱ তাত?
আমি আমি চাব নালাগে, আমি শিকি আছো সেইবিলাক কাম কেনেকে কৰে।
অম
অ মানে এইবিলাক মানে ডক হস্পিতাল হস্পিতাল হলে হস্পিতালত, স্কুল হলে স্কুলত। কোনটো পোৱালি কিমান নম্বৰ পাইছে সেইবিলাক ডাটা এক্সট্ৰা কে থাকিব।
উম।
বুইছ?
উম।
উম ক
আৰু কি কৰিব লাগে তাত?
আৰু তেনেকে নাই আৰু। আকৌ এইবিলাক, এতিয়া আমাক প্ৰজেক্ট কৰিব দিছে। তিয়া ছ'চিয়েল মিডিয়া যেনেকে ইউটিউব,
উম।
তাৰপিছত কিবা এটা ত‌ই ছাৰ্চ কৰিলি, তাৰ পিছত তো সেইটো নিচিনা বস্তু বিলাক আহি থাকে যে।
অ।
সেইটোক কেনেকে আহে চাব দিছে।
উম।
বুইছ উ চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট লৈ কাম আহিব, নাহিবও পাৰে উম।
হিষ্টোৱে ডাইটো।
হম
ধেৰ ষ্টুডেণ্ট যায় তো।
অ চ এতিয়া ইণ্টাৰশ্বিপ হব কৈ আছে।
উম
ম একে আমাৰ দৰং কলেজত চবে কৰিব লগা হৈছে ন, পেপাৰ আছে যে। কাৰণে চবেই কৈ আছে। বুজিছ?
উম।
তো নে ইণ্টাৰশ্বিপ কৰিব নালাগে নেকি?
লাগে মানে ইয়াৰপৰা ওলোৱাৰ পিছত যেতিয়া হেৰি ইন্টাৰভিউ লয় ন প্ৰাইভেটত যে
মানে তুমি তাত থাৰ্ড ইয়েৰ পিছত কৰিব লাগিব?
অঁ শুনচোন? চাৰে পিছত তেতিয়া ইণ্টাৰনশ্বিপ হেৰি অকে এম বি এ সেই ইণ্টাৰভিউ হয়।
উম।
যদি সিহঁতে তোক সিহঁতে তোক মাতি মাতে
উম।
ইণ্টাৰভিউটো যদি তোৰ ভাল হৈছে যদি সিহঁতে তোক কল কৰি মাতে ন?
উম।
যদি তোক পে' কৰি আছে তেনে সেইটোতো ইঞ্চা ইন্টাৰ্ণশ্বিপ নহয়।
উম।
কিন্তু কিছুমানে এনেকে কৰে কিছুমানক ধৰ এনেকে নলয় ন মাক মাৰ্কচে কম হয়। সিহঁৰ হয়টো ইণ্টাৰণশ্বিপৰ নিচিনা হৈ যায় আৰু।
আচ্ছা মানে সেহতৰটো এক্সপেঞ্চ এটা হয় আৰু কাম কৰা
অঁ মানে বাহঁতৰ এতিয়া ইণ্টাৰ্ণশ্বিপৰ নিচিনা হৈছে কিন্তু সিহঁতে ষ্টাফ হৈ আছে ন পইচা পাই আছে।
আচ্ছা আচ্ছা, মানে তোমত মানে ইণ্টাৰশ্বিপ নকৰিলে হৈ যায় পিছত।
মানে আমাৰ এই তিনি বছ তোৰ হয়ে ন ইমান সি ক্লিনিকেল কষ্টিং সেইটো কাৰণে। কিন্তু এ এন এমৰ ছমাহ - ছমাহ কৰিব লাগে।
ইন্টাৰনশ্বিপ, ত মানে তাত আ কৰিবই লাগিব আৰু।
হা!
সেইটো কৰিবই লাগিব সিহতে?
সেইটো কৰিব লাগে।
উম উম ভালে যায় ভাল।
ওম।
বাকী? তই এতিয়া তিনি বছৰ পিছত এতিয়া মই নিমখ কিনিলো। চ - চকলেট কিনিলো।
কালে
মই খাম নথি চকা পাই এনেই মিঠা খাব মন গৈছে আজি
উম ক
মটন কেইটা মান কিনিলো
কিয়
পইচা খুচৰা পইচা নাছিলে কাৰণে মতন তিনটা দি দিলে দোকানত
উম
সেইয়া আৰু পিছত ঘৰলে গুচি আহলো
উম
তই কি খালি এতিয়া
আইচক্ৰিম আৰু চিপছ
কি আছিল কালি
মেংগ
উম কেই টকা ললে
টেন ৰুপিছ
পাঁচ টকীয়া আইস্কিম খাইছ চিপছ কি চিপছ কি চিপছ খালি
বিংগো নাচোচ
বা সেইটো কেইটকা ললে
টুৱেণ্টি
অ
আৰু একো নাখালি
আৰু কাঁহি বাতি ধোৱা চাবোন আনিলো
তো তোমাক এশ টকা দিছিলো খাবলে
অ বাকি কেইটকা ঘূৰাই দিম ৰ এনেই
তোক ফাষ্টফুড খাব দিছিলো কিবা
পিছত কম
বৰিয়া
আৰু আহ
কেতিয়া খাবি
পিছত
হেল্ল
অ
কি কৈছ শুনা নাই
আৰু বিস্কুট আনিলে তাই
তাই কি বিস্কুট খাই
এই কিবা টপ টপ হাৰ্পছ কি নাম এইটো
দিয়া না এটা আজি খাবলৈ
অ
তেনেহলে ভালেই আজি চাহ নিদিলে নেকি আনটিয়ে
নাই ওলাই গৈছিলো যে
ভাত কে দিলে আজি
চিকেন আলু লগত ভাজি দিছিলে
কালিয়োটো চিকেণ্ড দিছিলে
কালি চানডে যে মই নাছিলোঁ এই
অ হয় দে কালি নে পৰখি চিকেন হৈছিলে মন আছে মই পৰখি দিছিলে নেকি
পৰশিল
ৰাজ্য বিচৰবা
অ আৰু লগত বেঙেনা প্ৰায়
বেগেনাও
ভেণ্ডি ফ্ৰাই
চাইথ হৈ দিছে মানে
দালি, চাটনি, ভাত
আচ্ছা তই আজি ঘৰৰ পৰা কিমান সময় পালি
এইট থাৰটি
বপাইদা লগত গলি নেকি
অঁ বপাই দা
ৰুম গলি নে ডাইৰেক্ট হেৰি গলি কলেজ
ৰুম
তাপিচত কলেজ
উম
বপাই এনে গল তোক থবলে গল নে কাম আছিল
ডিউটি গৈছে
অ হেনে ভালে দে টিফিন নছিলা টিফিন নাই টিফিন নিছিলা নাই?
উম
কি বিছিলি টিপি
ৰুটি আৰু ঘুগুনি
ওবা কেইটা ৰুটি খালি আজি
দুটা
হুম
দুুটা
লগৰ বিলাকক নিদিয় নেকি আজিকালি?
সাতটা আনিছিলোঁ
ইষ্টিৰি গোটেই কেইটা খাই পেলালা
উম
থৈ দিব লাগে
আনিছোঁ আক
ক'লা মানুহক আৰু নিদিম
হা
ক'লা মানুহক নিদিবি
উম দিলোঁ
বুইছ হেৰী এৰাই দিব নেলাগে
অকে
অ নাজানা একো আনৈ
উম তই কেতিয়া আহিবি আকৌ
ক
তই কেতিয়া আহিবি আকৌ
মোৰ কাজিয়া নাই
উম হা হ'ব দে মই পঢ়ো গৈ এতিয়া
পঢ়া নেকি
উম
দে ঠিক আছে দে পঢ় বাই বাই বাই